ঐ শুনিছা বন্ধু
দো
আহ তাকে কি কৰিছিলা বোলো
অ এই আছিলো ৰ'বা এনে তুমি
অ অলপমান ওলাই গৈছিলো ৰবা বস্তু কেইটামান আনিব আছিল তাকে ফোন কৰিলোঁ ৰ'বা আজি এটা বিষয় লৈ আলোচনা কৰিম বুলি ভাবিলো সময়ৰ ওপৰত বিষয় কেনে হ'ব
অ বাহ বহুত ধুনীয়া বিষয় এটাৰ কথা ক'লাহে তুমি আজিলৈকে মই জনাত মানে কোনো মোৰ লগত এই সময়ৰ বিষয়ে আলোচনা
অঁঃ নিশ্চয় নিশ্চয় অঁঃ সময়ৰ মূল্য এটা অতি গুৰুত্ব হয় হয় তাকে সময়ৰ যিহেতু টো জানাই অতি গুৰুত্বপূৰ্ণ বিষয় মানুহৰ জীৱনত সময়ৰ স্থান মানে অতি উচ্চ। সময় এবাৰ গুচি গ'লে মানে কোনো ঘূৰি আহিব নোৱাৰে। হয় নে নাই?
হয় ঠিকেই। সময়ৰ টিকনি। এইডাল হেনো আগফালে ঘূৰে বুলিও কয় নহয়। মানে সময় মূল্য বুজি পোৱাতটো আমি বহুত দৰকাৰ আজি। জিৰ দিনত।
হয় হয় সেইকাৰণে মানে সময়ৰ মানে অমূল্য সম্পদ বুলি কোৱা হয়, জীৱনৰ প্ৰতিটো সফলতা আৰু বিফলতাৰ সৈতে, সময়ৰ গভীৰ সম্পৰ্ক আছে। অ তাকে মই কৈছো তুমি কি ভাবা সময়ৰ সঠিক ব্যবৱাৰ কেনেকৈ মানুহ'ব। ফল হব পাৰে?
সময়, যদি এনেকৈ কোৱা হয় যদি। তুমি আজি সময় নষ্ট কৰি আছা তেতিয়া হল তেতিয়াহ'লে অনাগত দিনত হয় ন সময় তোমাক নষ্ট কৰিব। গতিকে আমি অবাবত সময় নষ্ট কৰাটো একেবাৰে মানে উচিত কথা নহয় এতিয়া মই মোৰ অভি। তাৰ ফালৰ পৰাই যদি কওঁ মই। তেতিয়া মানে মেট্ৰিক পৰীক্ষা সময় আছিল তেতিয়া মই মানে অবাবত বহু সময় নষ্ট কৰিছিলো পঢ়াৰ সলনি খেলা ধূলা বা এনেকুৱা মোবাইল ফোনত ব্যস্ত। ত থকা নিচিনাকৈ আছিলোঁ। তেতিয়া মানে মোৰ আ। পিছত মোৰ ৰিজাল্টটো ভবা মতে সিমান এটা ভাল নহল। পাছত মই সেইটো উপলব্ধি কৰিলো যে মই এইটো সময় মই এইটো বহুত নষ্ট কৰিছিলো নহলে মোৰ হযতো আজো ভাল। অকমান ৰিজাল্ট হ'ব পাৰিলহেতেন তেনেকুৱা মোৰ অভিজ্ঞতা আছে তোমাৰ তোমাৰ কোৱাচোন অকমান কেনেকুৱা তোমাৰ কি বুলি ভাবা তুমি
ঠিকে ঠিকে মোৰো আকে মানে মেট্ৰিকৰ, সময়ত মানে মই সময় লগত অলপমান পিছ পৰি গলো। তেতিয়া মোৰো হয়তো কৰ'বাত থাকি গলো যে অলপমান বেছি পাব লাগিছিল আৰু মই পিছত উপলব্ধি কৰিলো। সময়ৰ কাৰণে হ'ল চাগে সময়মতে মই মানে অনুকৰণ নকৰিলো সেইবিলাক
অ অ ঠিকেই কৈছা
কৰিবতটো থাকি গ'লো আহ মমই ভাবিলো কি পিছত পিছত কৰি থাকিম কিন্তু সময় কেতিয়াও নৰল আৰু মোৰ কাৰণে
সমাপত্তি হেৰুৱালে পুনৰ উপাৰ্জন কৰিব পাৰি। পাৰিবা কিন্তু যদি সময় এবাৰ নষ্ট হ'লে তাক আৰু তুমি পুনৰ ঘূৰাই নিব নোৱাৰা।
হয় হয় ঠিক কৈছা ঠিক কৈছা সময়ক মানে কেতিয়াও ঘূৰাব নোৱাৰিম।
উম উম হয় হয় মানে আৰু যদি মানে এজন ছাত্ৰই সময়মতে অধ্যয়ন নকৰে। পৰীক্ষাৰ আগতে হঠাতে সকলো মানে পঢ়া শেষ কৰাটো অসম্ভৱ কথা হয়নে
অ অ অ বহু ছাত্ৰই ভাবি থাকে যে এতিয়া সময় আছে। কিন্তু পিছত পঢ়িম কিন্তু সেই পিছত মানে কেতিয়াও পিছত হৈ নপৰে আৰু
ঠিকেই ঠিকেই, ঠিক ঠিক এই-মানে সময় অপচয়বাৰ আলা এলাহ বুলি কোৱা হয় আলস্য এলাহ, এলাহে মানে মানুহৰ অন্য একদম ডাঙৰ শত্ৰু
উম উম ঠিকেই ঠিকেই এলাহটোৱে মানে শত্ৰু হৈ গৈছে আজিকালি। চবতে-এলাহ আজিকালি মানুহৰ। য'ত যাবা ত'তে এলাহ ক'ত কতো যাব ইচ্ছা নকৰে ঘৰতে সোমাই থাকিব বিছাৰ মানে এনেকোৱা থাকে এই আৰু মই ভাবিছোঁ কি আজিকালি মোবাইলফোনো আৰু সামাজিক মাধ্যমো মানে সময় নষ্ট কৰাত এটা বহুত ডাঙৰ কাৰণ হৈ পৰিছে।
হয় হয় একেবাৰে, মানে বহুতে এইবোৰ ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবত অয থা মানে গেম খেলাত ঘণ্টাৰ পিছত ঘন সময় কটাই দিয়ে। তেওঁলোকেতো বুজিও নাপাই যে কিমান মূল্যৱান সময় মানে
ঠিকেই, ঠিকেই ঠিকেই ঠিকে। সেইটোৱে কাৰণ কিন্তু মোবাইল সদায় বেয়া বুলি ক'ব পাৰি জানো?
নিশ্চয় মানে নোৱাৰি মানে মোবাইল যদি শিক্ষামূলক কামত ব্যৱহাৰ কৰা হয় তেন্তে মানে ই সময়ত বচাবও পাৰে। সমস্যা তেতিয়া হয় যেতিয়া মানে ইয়াৰ অপব্যৱহাৰ হয়।
অ', ঠিকেই ঠিকেই সেইটোয়ে, এনে তুমি দৈনন্দিন জীৱনত মানে সময়ৰ ব্যৱস্থা কেনেকে কৰা?
মই প্ৰতিদিনে এটা সময়সূচী মানে তৈয়াৰ কৰিবলৈ চেষ্টা কৰো অ-য'ত মানে পঢ়া, বিশ্ৰাম ব্যায়াম আৰু মানে আন কাম বিলাকৰ মানে কাৰণে পৃথক পৃথক মানে সময় মই-মানে অনু-মই ভাবি ৰাখোঁ যে সেইখিনি সময় মই এইখিনি কৰিম।
হয় হয়, অ, অ তেনেহলে সময়সূচী মানে বহুত তোকো ন
একেবাৰে হয়।
তাকে মানে মহান ব্যক্তিসকলৰ সমস্যা মানে সময়ৰ মূল্য় বুজিছিল কিন্তু মহান মহান যোন ব্যক্তি
উম উম হয় হয় হয় হয় যেনে তোমাৰ উদাহৰণ হিচাপে মহাত্মা গান্ধী ড এ পি জে আব্দুল কলাম স্বামী বিবেকানন্দ আদি মানে সময়ৰ সদ ব্যয়ৱহাৰ কৰি জীৱনত মানে সফলতা অৰ্জন কৰিছিল আহ এতিয়া যদি মই কওঁ তোমোক সুধো তোমাৰ কৃষকৰ, জীৱনত ভূমিকা কেনেকুৱা বুলি তুমি উপলব্ধি
অ কৃষকৰ যিহেতু আমি জড়িত হৈ আছো মানে মোৰ মামাহঁত জড়িত হৈ আছে মানে কৃষকৰ বাবে সময় অতি গুৰুত্বপূৰ্ণ কিন্তু। বীজ সিচা, ধান ৰোপন কৰা, শস্য চপুৰা সকলো। কাম সময়ত সকলো সময়তে মানে অলপ পলম হলেই মানে- মানে ক্ষতি হ'ব পাৰে কিন্তু।
ঠিকেই। মানে ব্যৱসায়ী সকলৰ ক্ষেত্ৰত একেই কথা
অ একেই নিশ্চয় নিশ্চয়। ব্যৱসায়ত সঠিক সময়ত সঠিক সিদ্ধান্ত লব পাৰিব লাগিব। যদি সময় যদি পাহৰি মানে এ কি কোৱা সময়টো মানে যদি গুচি যায় সিদ্ধান্তটো ভূল হৈ পৰিব কেতিয়াবা। সময়ে সকলো মানে হেৰি কৰে আৰু
উম এতিয়া যদি কওঁ চিকিৎসক শিক শিক্ষক আৰু অভিযোগ আদি পেছাৰ মানে লোৱাৰ ক্ষেত্ৰতোয়ৰ মূল্য বেছি
অ ঠিক ঠিক। ঠিকেই, বিশেষকৈ মানে চিকিৎসকৰ ক্ষেত্ৰত মানে এক মিনিটৰ পলম হলেও মানে ৰোগীৰ মানে মৃত্যু পৰ্যন্ত হব পাৰে।
তাকেইতো। মানে তেতিয়াই মানে উপলব্ধি কৰা যে সময়, টো মানে আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ। এনেইতো আমি ধৰা পাঁচ মিনিট দহ মিনিট বা এঘণ্টা- পৰ্যন্ত আমি এনেই অভাৱত নিয়াও।
অ সেইটোয়ে, সেইটোৱে কথা, সেইটোয়ে কথা, ঠিকে কৈছে। মানে যদি মানুহে যদি প্ৰথমে লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব। দ্বিতীয়তটো মানে সময় হৈছে অনুকৰণ কৰিব লাগিব যিহেতু তুমি কৰি আছা। ভাল কথা। আৰু তৃতীয়টো অপ্ৰয়োজ প্ৰয়োজনীয় কামত মানে সময় নষ্ট কৰিব নালাগে। যেনেকে এই মোবাইল, ইনষ্টাগ্ৰাম, এইবিলাক যদি বেছিকে
উম উম, হয় হয়।
থাকিব লাগিব।
এই বহুতে পঢ়িবলৈ বহি মানে মোবাইল চায়, আৰু কেতিয়া মানে এক ঘণ্টাত পাৰ হৈ যায় গমেই নাপায়।
ঠিকে কৈছে ঠিক কৈছে মোৰ মানে কভিড সময়তো এনেকুৱাই স্থিতি হৈছিল মানে অলপ সময় চাবলৈ যাওঁ মানে মে অনলাইন ক্লাছৰ পিছত যিহেতু অলপমান মানে হেৰি আছিল শেষ হোৱাৰ পিছত অনলাইন ক্লাছটো শেষ যাই মই ভাবিলো কি অলপ অমান কিবা দিছে নেকি চাই দিও কিন্তু সেই সময়তো মানে এঘন এটা দুইঘণ্টা মানে সেনেকেই গুচি গৈছিল বাৰু আৰু মানে গোটেই দিনটো মানে নষ্ট হৈ গৈছে
একেবাৰে মানে মোৰো প্ৰায় একে অভিজ্ঞতা বহুতো হয়তো ছাত্ৰ ছাত্ৰী আমাৰ এই কথা খিনিৰ লগত মানে সামঞ্জস্য হয়তো তেওঁলোকৰো থাকিব
অ সেইটোৱে সেইটোয়ে
উম
মানে মোবাইলৰ অপপ্ৰৱ মানে বহুত ফল আছে মানে হেৰি আছিল
উম উম উম ভাল ফল বেয়া ফল মানে দুয়োটাই আছে বেয়া যেনেকে তুমি কলাই সময়তটো মানে বহুত গুচি যায় অ লাগতীয়া নাচাবলগীয়া কিবা এটা আমি চাই মানে এনে সময় অতিবাহিত কোনোবাই ক'ৰবাত কিবা ধৰণে নাচিছে কোনোবাই কাৰোবাক গালি মাৰিছে সেইবোৰ মানে চাই আমি মনোৰঞ্জন লওঁ হয়নে যিবোৰ আমাৰ কোনো মানে কামতেই নাহে বা যদি তুমি এতিয়া ধৰা কামত অহা তোমাৰ দৈনন্দিন জীৱনৰ লগত ধৰা তুমি বলা শৰীৰ চৰ্চা কৰা ব্যায়াম কৰা তাৰে ওপৰত তুমি কিবা এটা ভিডিঅ' চাইছা বা কেনেকৈ ভাল মানে জীৱনশৈলী ল'ব পাৰি তাৰে ভিডিঅ' সেইবোৰ তোমাৰ কামত আহিব হয়নে
অ সেইটোয়ে এইটোয়ে এইটোয়ে
অযথা যদি ভিডিঅ' নাচি থকা কাণ্ড এতিয়া কিবা কৰি থকা ভিডিঅ' চোৱাত তুমি ভাত খাই থকা ভিডিঅ' আজিকালি ইউটিউবত দি থাকে বা ইানষ্ট দি থাকে সেইবোৰ চালেতো আমাৰ একো, কামতেই নাহে। তথাপিও মানে আমি অহ, ' তথাপিও আমি আসক্ত হোৱা নিচিনাকে সেইবোৰকে মানে,
অ', সেইটোৱে -সেইটোৱে। সেইটোৱে ঠিক কাৰণ কৈছা আৰু সেইটো মানে প্ৰধান মানে, হিতো কাৰণ, সময় নষ্ট কৰাৰ মানে যোনে তোনে যি, এই ভিডিঅ' বা অমূহ এইবিলাক,
অহ, ' হয় -হয় এতিয়া মই তোমাক যদি সুধো, ' তুমি ভৱিষ্যত যিহেতু আজিকালি সক, সকলোৱে মানে এ ', কিবা নহয় কিবা, ভিডিঅ' প্ৰস্তুত, কৰে বা কনটেণ্ট -ক্ৰিয়েট, কৰেই। তুমি এনেকুৱা কিবা তোমাৰ? পৰিকল্পনা আছে নেকি ভৱিষ্যত দিনলৈ যে, মই, কিবা এনেকুৱা কণ্টেণ্ট- ক্ৰীয়ে, প্ৰস্তুত কৰি মই দিম ৰাইজক দেখুৱাম বা শিকাম,
অহ, 'মানে মই ভাবো কি সময়ৰ ওপৰত, মানে কৰাটো অতি দৰকাৰ বুলি ভাবো আৰু মোৰ কেতিয়াবা মনো আছে। যে, এনেকুৱা মানে সময়ৰ ওপৰত কম যে, সময়টো। অপকাৰী কৰিব নালাগে অ', হয় - হয়। এই, এইবিলাক অনুশীলন কৰি থাকিব লাগে। বা সেনেকুৱা মানে, মানুহৰ মনত এ, সময়ৰ অপবায় কৰিব নালাগে সেই সেনেকুৱা মানে মই এইবোৰ এটা মন আছে মোৰ,
ঠিকেই- ঠিকেই খুব সুন্দৰ কথা তুমি ভাবিছা। আৰু তুমি আমাৰ, ভৱিষ্যত প্ৰজন্ম বা নতুন খিনিক, কিবা ক'ব বিচাৰিবা নেকি সময়ৰ কথা বা সময় মূল্যৰ?
হয়- হয় মই, তাকে ক'ব বিচাৰো যে, সময় অপবয় কৰিব নালাগে প্ৰথম কথা, দ্বিতীয় কথা, সময়ৰ লগতে চলি থাকিব লাগে মানে ঘড়ীৰ কটাত, তলৰ নিচিনাকেই চলি থাকিব লাগে। অ এই আৰু তৃতীয় কথা অনুশীলন কৰি থাকিব লাগে এইটো প্ৰস্তুত পৰীক্ষ শিক্ষাসমূহৰ কাৰণে সময়ৰ লগতে অনুশীলন কৰি থাকিব লাগে এইটো ভাবো তুমি কি ভাবা
ময়ো সেইটোৱে বাবু উপদেশ দিব বিচাৰিম আহ যে মানে সময় অবাবত নষ্ট নকৰি যে পঢ়া বা বাহিৰা কিতাপ পঢ়া বাতৰি কাকত পঢ়া অভ্য়াস এনেকুৱা ধৰণৰ ভাল অভ্যাস যিয়ে মানে আমাক ধৰা আৰু স্মৃতিশক্তি বৃদ্ধি কৰা বা অ বাহিৰা জ্ঞান আমাক দি কৰাত যাতে সেনেকুৱা কাম আমাৰ কাম কৰিব লাগে তেতিয়াহে মানে আমাৰ বৃদ্ধি হ'ব বিকাশ হ'ব
আহ ঠিক কৈছা ঠিক কৈছা আহ ভাল কৈছা ভাল কৈছা বাহিৰা কিতাপ মানে অতি প্ৰয়োজনীয় হৈ পৰিছে
হয় হয় আজিকালিতো ক'তনো বাহিৰা কিতাপ মানুহে পঢ়ে গ্ৰন্থমেলাতো মানে মানুহে নিকিনেই কিতাপ হয় হয়
মই টো ভাবিলোঁ এ আৰু বহুত কথা ওলাই কৰিলে যি ভাল লাগিল ভাল লাগিল ভাল লাগিল সময়ৰ লগত ত আমি চলি যাই থাকিব লাগিব মই সদায় চেষ্টা কৰো তুমি চেষ্টা ষ্টা কৰিবা সদায়
হয় মোৰ
অ ঠিকেই আছিল দিয়া আজি বাৰ্তালাপটো ইয়াতে সামৰণি কৰো ভাল লাগিল কথা পাতি ধন্যবাদ ঠিক আছে অ